হেল্ল'।
হেল্ল'।
হেল্ল' শুনিছ।
অ শুনিছো।
হেল্ল'।
ব্যস্ত আছ নেকি?
নাই নাই নাই ক।
অ নাই মানে অ তই যে বিদ্যালয়খনত পঢ়িছিলি।
উম্
তাৰে বিষয়ে অলপ কবি নেকি?
অ কম কিয় নকম। মোৰ বিদ্যালয়খনত। মোৰ জীৱনৰ এক অতি স্মৰণীয় অংশ। বিদ্যালয়খনত বহুত। ধুনীয়া আছিল ইয়াৰ অট্টালিকা। লিকাটো বহুত ডাঙৰ। বহুত সুন্দৰ আছিল বিদ্যালয়খনৰ চাৰিওফালে। সেউজীয়া পৰিৱেশ আছিল। বিদ্যালয়খনৰ সন্মুখত এখন ধুনীয়া ফুলনি বাগিচা আছে। বিভিন্ন ৰঙৰ ফুলে বাগিচাখন সদায় সজীৱ কৰি ৰাখিছিল। প্ৰতিদিনে বিদ্যালয়লৈ। সোমাওঁতে বাগিচাখনত দেখি মনটো খুবেই ভাল লাগিছিল জান।
এনে বাগিচাখন চোৱা চিতা কৰা মানুহ আছিল নে?
ও আছিল আছিল।
আহ তাতে পানী দি থাকি আহ।
আমি কাকা বুলি মাতিছিলোঁ। পানী দিয়ে গোটেইখিনি কৰে আৰু মাটি আনি দিয়ে মাটি কমিলে সেইবোৰ কৰে
উম আৰু এনেই তহত ৰ বিদ্যয়ালয় খনৰ আৰম্ভ কেতিয়াৰ পৰা হৈছিল ক্লাছবোৰ?
আমাৰ বিদ্যালয়ৰ পাঠদান পুৱা ন বজাত আৰম্ভ হৈছিল দেই- দুপৰীয়া আঢ়ৈটা বজাত শেষ হৈছিল আমি সময়ত টো বিদ্যালয়ত উপস্থিত থাকিব লাগিছিল আৰু আমি সেইটো সময়ত বিদ্যালয়ত উপস্থিত থাকিব লাগিছিল।
আহ এনে উ ৰাতিপুৱা ভাগত হেৰি হয় নে প্ৰেবোৰ?
অঁ হয় প্ৰাৰ্থনাৰ পিছতেই শ্ৰেণীবোৰ আৰম্ভ হৈছিল আমাৰ যিবোৰ মানে ক'বলৈ গ'লে আমি তোৰ চাৰে আঠতাত যাই পাব লগা আছিল।
অ
প্ৰাই টোৰ আমাৰ প্ৰাৰ্থনা হৈছিল আৰম্ভ -
অ
পিছত শ্ৰেণীবোৰ আৰম্ভ হৈছিল‌। আমাৰ প্ৰথম পঞ্চল্লিছ মিনিট এটা ক্লাছ
অ
আৰু তেনেকে প্ৰথম পাঁচটা ক্লাছ আমি মানে কৰিবই লাগিব,
অ
পাঁচটা নহয় চাৰিটা চাৰিটা চাৰিটা ক্লাছ তাৰপিছত আমাক বিৰতিৰ সময় দিয়ে অলপ এঘণ্টা তাত পিছত আৰু আৰম্ভ হয় তেনেকোৱাকৈ আৰু
উম এনে হ সমাৱেশত তহতৰ কি কি হৈছিল নো?
সমাৱেশত আমি প্ৰাৰ্থনা গাইছিলোঁ, জাতীয় সংগীত পৰিৱেশন কৰিছিলোঁ আৰু শিক্ষকসকলে বিভিন্ন উপদেশ দিছিল আৰু কেতিয়াবা ছাত্ৰ ছাত্ৰী নিজৰ কথা বা নিজৰ যি আৰু আগবঢ়াইছিল
বক্তব্য দিছিল আৰু।
উম তব্য দিছিল।
অ তহঁতৰ বিদ্যালয় পোচাকবোৰ কেনেকুৱা আছিল?
ক'বলৈ গ'লে আমাৰ বিদ্যালয়ত দুটা ভিন্ন পোচাক আছিল। সোমবাৰ, মঙ্গলবাৰ আৰু বুধবাৰে আমি এটা নিৰ্দিষ্ট পোছাক পিন্ধিছিলোঁ। বৃহস্পতিবাৰ, শুক্ৰবাৰ আৰু শনিবাৰ আন এটা পোছাক পিন্ধিছিলোঁ। সকলো ছাত্ৰ ছাত্ৰীয়ে নিম অনুস নিয়ম অনুসৰি পৰিষ্কাৰ পোছাক পিন্ধি আহিছিল দেই। কোনো মানে, তোৰ খবৰে গ'লে লে তেৰা হৈ নাহে
আৰু কোনো লেতেৰা হৈ আহিবও নোৱাৰে। আহি আহিলে নহ'লে আমাৰ যিটো আমাক পিটি শিকায় পিটি ছাৰ। বহুত কোবাইছে
কোনোবাই জোতা ভাল পিন্ধি নাহে। কোনোবাই টাই পিন্ধি নাহে। কোনোবাই আইডেণ্টি কাৰ্ড লৈ নাহে। তেনেকৈ আৰু
আচ্ছা। আহ তহত বিদ্যালয়ৰ শ্ৰেণী কোঠাবোৰ কেনেকুৱা আছিল?
আমাৰ শ্ৰেণীকোঠাবোৰ বহুত পৰিষ্কাৰ আছিল দেই। যথেষ্ট পোহৰ আৰু বতাহ সোমোৱা ব্যৱস্থা আছিল। আৰু গছ গছনিৰ কাৰণে বতাহ সোমায় তেনেকৈ ফেন নিদিলেও হয়।
গছ গছনি আছে মানে ভালে মান।
বেঞ্চ, উম উম উম উম বহুত আছে। বেঞ্চ আৰু ডেস্কবোৰ বহুত ভাল আছিল। আমি আৰামদায়ক মানে বহি পাঠ গ্ৰহণ কৰিব পাৰিছিলোঁ।
অ আহ শিক্ষক শিক্ষয়িত্ৰীবোৰ কেনেকুৱা আছিল ভালে আছিল নে?
বহুত মৰমীয়াল আৰু সহজ। কাঢ়ী আছিল
উম
তেওঁলোকে প্ৰতিটো বিষয় সহজভাৱে বুজাই দিছিল।
উম
আমি কিবা নুবুজিলেও, একদম একদম মানে ধৈৰ্য সহকাৰে আকৌ বুজাই দিছিল। তেওঁলোকৰ বাবে আমি পাঠ সহজে শিকিব পাৰিছিলো। ইমানেই কেতিয়াবা কি হয় বস্তুবোৰ চব ভালকে বুজায় কেতিয়াবাই তোৰ মানে, কেনেকুৱা হয় কিছুমান বস্তু ঠিক নহয় আৰু। তেতিয়া তই যদি যাই কিনে কৈ দিয় কি মই এইখিনি বুজি পোৱা নাই সিহঁতে আৰু বুজাই দিয়ে ইমানেই বেছি ভাল।
অ তোৰ বিদ্যালয়ৰ প্ৰিয় বিষয়টো কি আছিল?
মোৰ কেইবাটাও প্ৰিয় বিষয় ভাল লাগিছিল। বিশেষকে যিবোৰ বি বিষয় শিক্ষকসকলে, উদাহৰণ উদাহৰণ সহকাৰে বুজাই দিছিল। সেইবোৰ মোৰ বহুত ভাল লাগিছিল। শ্ৰেণীত নতুন নতু নতুন কথা শিকিবলৈ মই সদায় আগ্ৰহ মানে, সদায় মোৰ আগ্ৰহটো আছিল আৰু নতুন নতুন কথা শিকিবৰ কাৰণে। আৰু সব বস্তু আমাক মানে চব বস্তুৱেই আৰু আমাক তোৰ উদাহৰণ দি দি বুজাইছিল সেইকাৰণে বেছিও ভালকৈ বুজি পায় আৰু সেনেকোৱাই আৰু
উম বিৰতি হৈছিল ন তহঁতৰ বিৰতিছিল
দিচিল দিচিল
বিৰতিৰ সময়ত তহঁতে কি কি কৰিছিলো
এইটো মোৰ আটাইতকৈ প্ৰিয় সময় আছিল আমি সকলোৱে একেলগে বহি খাইছিলোঁ আমি যি ঘৰৰ পৰা লৈ আহোঁ তেনেকোৱাকে বন্ধু বান্ধৱীৰ লগত কথা পাতি হাঁহি ধেমালি কৰি সময় কটাইছিলোঁ কেতিয়াবা আকৌ আমি নিজৰ টিফিনবোৰ যি ঘৰৰ পৰা বনাই আনো ভাগ বতৰা কৰি খাইছিলোঁ আমি আমাৰ মাজত মৰম আছিল বহুত বেছি
অহ
উম সেই মুহূৰ্তবোৰ আজিও মোৰ মনত আছে হয় হয় কোনোবা এজনী যদি বেছি ভাল আনিছে কয় কি আজি এইটো মই খাম তইতো ঘৰত খাবই পাৰিবি তেনেকোৱাকৈ ক এইবোৰ মুহূৰ্ত বহুত বেছি মানে মোৰ মনত আছে কেতিয়া কেতিয়াও নাপাহৰোঁ মই সেইবোৰ
উম হেইবুটো কেতিয়াও পাহৰিব নোৱাৰা দিন
হা
হেল্ল' অ ক আৰু কেতিয়াবা
আৰু কেতিয়াবা আমাৰ মানে এইবোৰ এতিয়া চাহ মানে আ বিদ্যালয়তো চবেই ধেমালি কৰেই আমিও কৰিছিলোঁ যেতিয়া আমাৰ ক্লাছ লৈ থাকে তেতিয়া আমি কি কৰোঁ বৰদ্দ দেখি থাকিলে আমি ফালে টিফিন খাই থাকোঁ আমিতো খাইছিলোঁ এই আৰু আমাৰ যি জন মানে বহুত পঢ়াত ভাল আছিল আৰু যিজন ল'ৰা
অহ
তাক আ কৰি বুছিলছিলোঁ এনেকে কি আমিহে কিয় আমিহে কিয় ভগৱানে আমাকহে কিয় পাপ দিব তয়ো পাপ কাম কৰিব লাগিব তেনেকৈ কিনে তাৰো মুখখন খুলি কিনে তাকো খুৱাই দিছিলোঁ।
হয়
উম
এ
সবোৰ কৰিছো মইতে এইবোৰ নকৰিলে অ' মানে নকবি আৰু এইটো এবাৰ কি হ'ল কওনে মই
উম অ' ক
কওঁনে মই অহ মানে মানে অলপ দীঘল হয় আৰু এবাৰ মানে এবাৰ মানে কি হ'ল মেম এজনী আমাৰ মানে মেম এজনী তেওঁ মানিপুৰৰ হয়। তেওঁ ঘৰ মণিপুৰত ত' তেওঁ আমাক কৈছিল কি তোমালোক এইখিনি প্ৰশ্ন লিখি থ'বা প্ৰশ্নৰ উত্তৰবোৰ লিখি থ'বা মই আহি কিনে চা মইকেইদিন নাথাকিম আৰু পিছত আমি ভাবিছো মানি পুৰত ঘৰ যিহেতুকে মে মৰটো তোৰ ধৰি লও দহ বিছ দিনমানতো লাগিবই সেইটো লাগিবই আৰু তো আমি কৰা নাছিলোঁ এসপ্তাহ পিছত আহি হিউলাল নহয় মেম আহি কিনে আমাক খুজিলে কি লিখিলেনে এনেকৈ মেমৰ মনতো আছে তাৰপিছত আমিতো কোনো লিখা নাই কোনো লিখা নাই কিন্তু সেই টপাৰজনে লিখিছে উ
অ'
তইতো জানয়ে আৰু যোন পঢ়াত ভাল কোনবোৰ অলপ বেছি হে তাৰপিছত গালিটো খোৱাটো দূৰৰে কথা কাণত ধৰি গোটেই ফিল্ডখন ঘূৰিলোঁ গোটেই খোপাই ফিল্দৰ মাজত কাণত, ধৰি ধৰাই থৈ দিছিল। আৰু এজন আমাৰ ছাৰ এজন আছে তেওঁ আক ভিডিঅ' কৰিছে আমাৰ
উম হম সেইবোৰ এটা স্মৃতি হিচাপে এতিয়া দেখিলে চাগে হাঁহি উঠে
অ হাঁহি উঠে তেতিয়াও হাঁহি উ ঠিছিল মানে এনেকুৱা লাগে কি এইখিনি সময়ত ধেমালি কৰা আৰু এনেকে গালি, শিক্ষক শিক্ষয়িত্ৰীৰ পৰা গালি খোৱা, এনেকে কাণত ধৰি উ - গোটেই ফিল্ডখন ঘূৰা।
গোটেই কাণত ধৰি থাকা বাহিৰত এইবোৰ কিবা এটা এতিয়া ভাল লাগে আৰু
অ'। হয় ভাবিলে হাহা যায় আৰু।
উম। আৰু তোৰ সেইবোৰো এটা দিন আছে আছিল আৰু
আহ এনেই অ সেইটো হয় বাৰু এনে তহতৰ তহতৰো পিটি ছাৰ আছে বুলি কৈছ
উম
তহতৰ বিদ্যালয় নে খেল ধেমালিৰ কেনেকুৱা হেৰি অৱস্থাবোৰ?